অ' কি কৰি আছোঁ?
এয়া মই পিছফালে এনে ৰখি আছোঁ খৰি কেইডাল মান ফালিলো মায়ে ভাত বনাবলে ৰাতিপুৱা খৰি নাই বুলি ক'লে। খৰি কেইডালমান ফালি মেলি এতিয়া পিছফালেকে বহি আছো এনে, ক'।
অ', অ' এয়া ভাত পানী খাই আৰু আমাৰ ভাইটিহঁত আছে মাহীহঁতৰ ৰাস্তাতে এনেই ঘূৰি ফুৰিছোঁ।
অ', অ'।
ফালে যাম চাগে মই মানে সেই তহঁতৰ আগফালে ল'ৰাটোৰ ওচৰত খলোৱা বাজানা খিনি অলপ ভালকে লিখি আনিব
অ' খোল মানে একদম পুৰা শিকি আছে ন' তই।
পুৰা শিকি আছোঁ অ'।
অ'।
ৰেগুলাৰ আৰু।
ভাত পানী নাই খোৱা। মই হেৰি হ'ল ভাত-পানী মানে আজি মায়ে কঠিয়া তুলিবলৈ গ'ল। কঠীয়া মেলি আহি আঠটামান বজাত পাইছেহি, তেতিয়া মই শুৱাৰ পৰাই উঠিছোহে। তাৰপিছত এতিয়া চাহকন খাই বাই মেলি এনে বহি আছোঁ মায়ে ভাত পানী বনাবলৈ গৈছে আৰু।
অ' আজি ৰাতিপুৱা মই মানেটো চাৰে পাঁচটা মানতে উঠিলোঁ আমাৰ মাহী যে
অ'।
ৰামপুৰতহে, গুৱাহাটীত থাকে যেনিবা, তাৰপা মই ৰাতিপুৱাই উঠি ইস্কুটি চুছকুটি নাই আমাৰ ঘৰতো নাই ওচৰতো নাই মই চাইকেলেৰে নি পেলাই আকৌ থ'ব লগীয়া হৈছ ৰামপুৰত।
ৰামপুৰ ইয়াৰ পৰা ৰামপুৰলৈ চাইকেলেৰে নি থৈ আহিলিগে।
অ', অ', চাইকেলেৰে নি থৈ আহিছোগে।
অ'।
তাৰ পৰা আকৌ সন্ধিয়া আনিব গৈ লাগিব সেই কাৰণে ইস্কুটি এখন বিচাৰি ফুৰিছোঁ কাৰোবাৰ যদি পাওঁ।
অ'। কিবা কামত গৈছে নে কি, নে ঘৰলে গৈছে? হেল্ল'।
অ' শুনি আছোঁ।
কিবা কামত গৈছে নে এনে ঘৰলে গৈছে। মাহী কিবা কামত গৈছ হে নাই ঘৰলৈ গৈছে বোলো।
ক'ত ৰামপুৰলে। মাটি ৰুব আহিছে গুৱাহাটীৰ পৰা একদম মাটি ৰুবলৈকে আহিছে ইমান দূৰ।
তাত মাতি ৰুবলৈ গৈছে।
অ' শহুৰৰ ঘৰ তাতহে।
অ', অ', তাত মাটি ৰুবলে গৈছে।
অ' ভাইটিহঁত আকৌ তাত থা- থাকিবলৈ দিগদাৰ কাৰণে ইয়াত থৈ গৈছে।
অ', অ'।
মানে গুচি আহিব আকৌ আবেলি ধৰক খুড়াক হলেওঁ মাতিব এতিয়া মানে ৰাতিপুৱা খুড়াই মানে ভাড়া এটা আছিলে। সেইকাৰণে লৈ যাব নোৱাৰিলে টমটম।
অ', অ'।
দেহৰ মায়ে আকৌ গাড়ীখননে নি থৈ আহিবলৈ হেৰি হ'ল কালি ভাড়ালৈ গৈছিলে আহিব পৰা আ- ৰাতি আহিব নে এটা বাজিলে।
অ', অ'।
উম, সেইটো কথাটো, কাৰেণ্টটো কালি ৰাতিৰ পৰা নাই গ'ম পাওঁ নে। এতিয়ালৈকে নাই ইমান গৰমৰ দিনটো কেনেকে থাকিম বাৰু।
তাকে কাৰেণ্টটোতো ৰাতি, কালি ৰাতি একদম বতৰটো বহুত বেয়াকে আহিছিলে ৰাতি।
বেয়াকে আহিছিলে অ' কিন্তু বতাহ মই বতাহ ছতা আহিব বুলি ভাবিছিলোঁ নাহিলে বাৰু দেই ভগবানে কিন্তু ক'বাত কিবা ক'ৰবাত কিবা হৈছে চাগে নহ'লে কাৰেন্টটো কাটি নথয় নহয়।
অ' বতাহ আৰু কাজনীওঁ মাৰিছিলে অলপ বাৰু।
মেইন লাইনত কিবা প্ৰব্লেম হ'বও পাৰে।
উম। কালি বতৰটো বেয়া কৰাৰ পিছৰ পৰাই কাৰেণ্টটো নাই নাই নাই আমাৰ এইফালে আকৌ এই ৰাতি পুৱা সময়ত, অকমান টাইমৰ কাৰণে আহিলে।
অ'।
আকৌ গ'ল এতিয়া আকৌ অকণমান ঢিপিককে জ্বলিলে আকৌ গ'ল।
অ' কাৰেন্ট আহিলেই হেনো আমাৰ পিনে।
আহিলে নেকি?
অ' আহিলে বুলি কোৱা শুনিছোঁ মই মানে ৰাস্তাতে কথা পাতি আছোঁ
উম, আমাৰ পিনেও আহিলে চাগে কাৰেণ্ট। তাৰপৰা ভাতকেইটা খাই তঁহতৰ ঘৰ ফালেকে যাম, এনেই কেৰাম খেলিবলৈকে।
আজি আহিবি নেকি সচাকে।
আজি যাম অ' মোৰ কালি কি হ'ল কালি যাম বুলি ভাবিলোঁ ভবাৰ পিছত হেৰি হ'ল। তইও সেই কম্পিউটাৰ গ'লি বুলি কলি যে।
অ'।
তাৰ পৰা মই বোলো ভাবিলোঁ ইয়াৰ আহি পোৱা অকণ দেৰি হ'বৰ কাৰণে মই কাম এটা কাম এটা কৰিবলৈ লাগিলোঁ কাম এইটো মানে কি ঘৰ এ, আমাৰ ঘৰৰ কাষৰ বৌ বৌহঁতৰ নতুনকে ঘৰত সোমালে যেতিয়া পুৰণা ঘৰটো ভাঙিবলৈকে গ'লো। ভাঙি মেলি এই ঠিক কৰি হোৱালে এটা দুটামান বাজিলে মই বোলো এতিয়ানো কি যাম বুলি কৈ পেলাই অকমান দেৰি চম্পকহঁতৰ ঘৰতে বহিলোগে।
উম, কালি আৰু মোক তাৰ পৰা আহি পেলাই কম্পিটাৰ আহিছে আমাৰ পোৱালিহঁতে কেৰাম চেৰাম উলিয়াই থৈ দিছে।
অ'।
তাৰ পৰা আমাৰ আগফালৰ ঘৰৰ ল'ৰাটোৰ লগত খেলিলো দুবৰ্ডমান তাৰপৰা আৰু মোক এই ধ্ৰুব বুলি কোৱা ল'ৰা এটা।
অ'।
তিনিবাৰ মান ফোন কৰিছে তাৰ পৰা মই ওলটাই ফোন কৰিছোঁ সি কৈছে মই পালো সি ভিডিঅ' কল কৰিছে মোলৈ তাৰপৰা আৰু সি আাজি নিলে নাপালেহি আৰু।
অ' কেৰম খেলিবলৈ আহিছিল আহি আছিলে নে কি।
অ' আহিয়ে আছে আহি আছে সি
নাপালেহি আজিলৈকে।
নাপালেহি আজিলৈকে আৰু। তাৰপৰা কালি পিছত ফোন কৰিছিলে পাঁচটামান বজাত সন্ধিয়া মই খঙতে ৰিচিভ নকৰিলোঁ।
আহ।
সি ভিডিঅ' কল কৰিছে তাৰপৰা কৈছে তাৰাপৰা কৈছে, দেই, মই ঘৰত আহিলো ঘৰত ভাতকেইটা খাই য়ে গৈ আছো। তাৰ পৰা আহ, সেই সিহঁতৰ ঘৰৰ পৰা আমাৰ খালে কিমান কন দবা তাককৌ আহিছে আকৌ কিবা বাইক লৈহে।
আহ, বাইকলৈ গৈ নাপালেগে।
নাপালেগে আকৌ আজিহে আহিব হেনো।
আজি বাৰু মই যাম আজি মই এতিয়া ভাত, পানীকেইটাই খাই আগৈ ওৱান, ওলাই যাম। অ'।
আহ তিনি গেম মান খেলিব পাৰিলেই হ'ল ভালকে।
আহ ভালকে খেলি তাৰপৰা আকৌ অলপ কথা পাতিবও লাগিব।
অ'। কালি বেবীও আহিছিলে নহয় তেনেকে কেৰম খেলিম বুলি।
উম।
তাৰপৰা তো, কেৰম, চেৰম খেলি, মেলি কথা বতৰা পাতি আৰু ৰখিও গৈছে। চাগে মই ঘৰ আছো আৰু তাৰপৰা। অকমান দি থাকি নামঘৰ যাবলৈ হলেই নহয়, আজিকালি দেখিছ পোহৰ হৈ থাকো নে, সাতটা বাজি
অ, পোহৰ হৈ থাকতে
উ, আকৌ চাৰে সাতটা মানে পুৰা টাইমটো চাৰে সাতটাত আৰম্ভ কৰিয়েই দেয়ে।
উম, ত, কেইটামান বজা লৈকে তাইম হয় মানে। চাৰে সাতটামান বজাৰ পৰা কেইটামান বজালৈকে হয়। আহ।
তেনেকেই চলি আছে আৰু।
তেনেকে
অ, তই কেৰম খেলিবলৈ আহোঁতে কাম এটা কৰিবি আমাৰ ধৰ সেই আগফালৰ ল'ৰাটো আছেই নহয় আৰু দুটাক লৈ আহিবি সেই ধুৰ্ব ঘৰলৈও
বাৰু হেৰি যাবই বে-বেজি যাবই বোলে মোৰ লগত তেনেকে কৈছে যাম বুলি ফোন কৰি ছিলো
অ, বেবী আহিম বুলি কৈছিলে বাৰু
সি যাব সি মই যাম ত মই বাৰু ইয়াক ফোন কৰি চাম ই এতিয়া মই ফোন কৰিলে যাবও পাৰে হা মই গলে
উম, কেৰমখন মানে তোৰ যদি চাৰিটা একদম খেলিব পৰা মজা-মজা মানুহ হয় তেতিয়া খেলি ভাল লাগে।
অ, এনে ভাল নালাগে
আৰু যদি মানে কেৰম খন মানে তোৰ চিংগুল কে খেলিবলৈও যদি এতিয়া ধৰা আমাৰ আগফালৰ ঘৰৰ লৰাটোৱে সি কেৰম নেখেলেই ইমান ভালকে নোৱাৰে, খেলি ভাল নালাগে ন ইমান এটা
অ', অ', অকমান জনা শুনা হলে খেলি ভাল লাগে মানে
এতিয়া ধৰ তহঁতি খেলিব জান' ধুনীয়াকে তহঁতৰ গুটি-চুটি চব যায়, খেলি ভাল লাগে তেনেকে
মানে তক্কৰৰ হব লাগে প্লেয়াৰটো সন্মুখৰ প্লেয়াৰটো
যদি পা-উপনেন্ত পাৰ্টিটো দুৰ্বলেই হয় একো নোৱাৰে জিকিম বুলি যদি থাকেই নিজৰ হেৰিটো
অ', অ', বোলে অপজি পাৰ্টিটোৰ লগত এনেকুৱা হ'ব লাগে যে, নাই ইহঁতি হৰুৱাই দিব পাৰে আমাক ইয়া লগক ভালকে খেলিব লাগিব তেনেকুৱা হ'ব লাগিব অ, ভয় এটা সোমাব লাগিব তেতিয়াহে মানে তোৰ ধৰি ল' কেৰম খন খেলা নিচিনা লাগিব নহলে, টো, ইটো পাৰ্টিয়ে যদি একো কৰিবই নোৱাৰে, আমি এইফালৰ পৰা যদি জিকিয়ে থাকো তেতিয়া আমাৰ ভাল নালাগিব ন কেৰম
মই, ইয়া, এই, মই, আমাৰ আগফালৰ লৰাটোৰ লগত খেললেতেনো মই জানোৱেই জিকিম বুলি মই সেইকাৰণে মানে এনেই গুটি মাও কিন্তু এই আমাৰ ঘৰ পাছফালৰ যে এই চেকনি বুলি কোৱা যে ল'ৰাটো যে
হয়, হয়, মই গম পাইছো।
কেৰম সি আগৰপৰা খেলা যে মোৰ লগত সৰুৰ পৰা
অ', অ'।
আহে কেৰম খেলিবলৈ মানে সিয়ে মই খেলিলে পুৰা তক্কৰ হয় মানে, তাৰ ধৰ আৰু আমাতকেও তাৰ হাতটো বেছি সৰু ন' গুটিবিলাক মানে বহুত কাটিব পাৰে ধুনীয়াকে
অ', অ',
কেৰম মানে কি গম পাৱ নাপাৱ, এই সৰু সৰু বিলাক যোনবিলাক হাত মানে একদম সৰু পাই খেলা সেইবিলাকৰ মানে কেৰমত বহুত ভাল মানে আৰু প্ৰত্যেকটো বস্তুৱয়েই প্ৰেক্টিচ লাগীয়ে ধৰ যি খেলেই নহওক হয় নে নহয়?
অ', প্ৰে অলপ প্ৰে মানুহে প্ৰে যদি প্ৰেক্টিচ কৰে নহ প্ৰত্যেকটো বস্তুতে ভাল কৰিব পাৰিব তোৰ এতিয়া ধৰি লোৱা আমি কেৰ-কেৰম খন সদায় নেখেলো কেৰম যদি আমি সদায় খেলিলো হয় ন' আমিও কেৰম খনৰ পাৰফেক হৈ যামগে মানে, প্ৰতিটো গুটিয়ে মাৰিব পৰাকে আমি হেৰি হৈ যাম কিন্তু আমি এতিয়া কি হয় আমি মই ইয়াত দুবছৰ মানৰ আগতে খেলা গৰম বন্ধত তাকো বেলেগত কেৰম এখন আনি পেলাই পুৰা একদম দিনটো খেলি-খেলি সেইটো সময়ত মই এনে কুৱা আছিলো যে, ত' মই যি গুটি হলেও সুমাই দিব পাৰো মানে মই বৰ পুৰা কনফিডেঞ্চ আছিলে এতিয়া অ', এতিয়া কি হয় এতিয়া মই হৈ গ'ল দুবছৰ মান কেৰম নেখেলাই হলো মানে খেলাবলৈ মানে আগতে অকমান খেলা থাকিলেও মানে প্ৰেক্টিচ থাকিলেও মানুহ বিলাকৰ এতিয়া খেলিলে হাতটো আহি যায়
তোক মানে মই সেইটোকে কম বুলি ভাবিছিলোঁ। কি গম পাৱ নে নাপাৱ, তই যদি কেৰমটো খেলোঁতেনে বা কিবা খেল এটা খেলোতেনে যি ভালকে যদি বস্তুটো একদম শিকি গলি ন' বোলে পাৰফেক্ট হৈ গলি তই এটো দশ বছৰ নকৰিলেও অলপ দিন আকৌ প্ৰেক্টিচ কৰি দিলে তোৰ সেইটো লাইনতে আকৌ আহি যাব।
অ', সেইটো লাইনতে আহি যাব মানে এতিয়া দুদিনমান খেলাৰ পিছত মোৰ আকৌ হাতটো আহি যাব কিন্ত কিন্তু মানে এই খেলিবলে এতিয়া মানে হেৰি হৈছে প্ৰথমতে ধৰি ল' দুদিনমান মই খেলিবলৈ বিচাৰিলেও মানে এনেকে কেৰম নাইকিয়া হৈছে আমাৰ এইফালে ইনেও মানুহবিলাকে ইমান কেৰম চেৰম নেখেলে, অকল এইবিলাক কামতে বিজি দাৰ আমাৰ ডাঙৰ ল'ৰাবলাকচোন ঘৰতে নাথাকে। কেৰম খেলিবলৈ বুলি ক'লে, এ ডাঙৰ লৰাবিলাক সেইবিলাক হে। উৎসাহটো থাকে, সেবিলাক ঘৰতে নাথাকে।
এই জুলাই মাহ জুন, জুলাই, আগষ্ট, এই চিজন টো কিন্তু কেৰম খেলা ছিজন গৰম দিনকেইটা মানুহে ইমান কাম নাথাকে অ, এই দুপৰীয়া সময় কনত।
অ', তাৰে ৰ'দৰটো একো কলৈকো যাব বলেও মন নাযায় ত' ধৰি ল' কিবা এটা কৰিবলৈও মন নাযায় এইটো সময়ত একদম
তলতে স্কেমখন খেলাও হয় ভাল লাগে ফূৰ্তি লাগে ধৰ।
অ', এনেকে ৰ'দ চাওঁতে বহি লৈ একদম কেৰম
উম,
কেৰম ধৰি লওক কেৰম বুলিয়ে নহয় আৰু তোৰ ধৰি ল' কেৰম পৰা ধৰি লই যোনবোৰ মানে একে চাতে ৰখি একদম হেৰিকে খেলিব পাৰি চিচ তিচ এইবিলাক। চিজ খেলিব পাৰি তেনেকুৱা খেলবোৰ খেলি থাকিব পাৰি মানে এনেকুৱা সময়ত।
কি খেলা খেল বিলাক এইবিলাকৰ মানে এই দৰি চৰব খেলা খেল বিলাকতকে বেছি নিচা আছে।
অ', এইবিলাকৰ নিচা আছে, তোৰ ধৰি ল' এতিয়া কেৰমটো খেলিলো আমি কেৰমটো উঠি পেলাই খেলিলেও কেৰমটো এটা নিচা আছে আৰু আমি ধৰি লও খেলিলো হেৰিতটো চিজটো, চিজটো খেলিলে অকৌ মানুহৰ এই স্মৃতিটো অকণমান ভাল হয় মানে শ মান তই মানে এটা ভাবিবলগীয়া হয় যে ভাবিবলগীয়া হয় যে তই তই যোনটো ছাল খেলি আছ মানে তই যোনটো ছাল খেলি আছ সেইটো ছালৰ সন্মুখতে কি ৰিয়েক্ট কৰিব তই আগ জানিব লাগিব চিচ খেলত। সেই খেলটো মানে তেনেকুৱা তই আগ ধুৰিতে জানি তই তাৰ মতে ক কি আৰু সেইমতে কৰি পেলাই ততাক ঘৰুৱাব লাগিব চুইচ খেলতটো তেনেকুৱা সেইকাৰণে অকমান মানে সেই খেলটো, খেলিলে মানুহৰ স্মৃতিটো অকমান ষ্ট্ৰং হয়।
উম, উম, অ, শুনচোন তই গেম খেলি আছ নেকি।
গেম নাই খেলা গেম মই দুগেমে খেলিছিলোঁগোটেই মই ফোনটো ভাল কৰি নাপাওঁ অকল দুগেম খেলিছোঁ গেম।
উম, মই গেম বাদ দিলো নহয় গেম ডিলিট কৰি মেলি আছো হেই
এতিয়া গেম খেলিবলে ইমান মনে নোযোৱা হ'ল।
ম, আজি নেখেলা কিমান দিন হ'লে গম পা মানে কাৰো মোবাইলতো নিজতো নাই চোৱা, নাই চোৱা, কাৰো মোবাইলত গেম চোৱাও নাই মোটামুটি আজি এসপ্তাহ হ'ল।
এসপ্তাহ মোৰ বহুত দিন আৰু। মই, মই, চা মানে চোৱাটো কি অ, চোৱাটো কি মানে চোৱাটো কেতিয়াবাই আমাৰ ঘৰৰ কাষৰ লৰাট খেলে যে, তেতিয়া মানে তাক উ, মাজে সময়ে দেখো কিন্তু মানে এনে উখি পেলাই চাহ থকা তেনেকুৱা নাই আৰু।
অ, নহয়, তইতো জানে মইতো আগতে গেম নেখেলাকো এক ঘণ্টাও নাথাকো।
আহ।
এতিয়া মই গেম একেবাৰে বাদ দি দিলো। মোটামুটি একদম সাত দিনতো মোবাইলত গেম চোৱাই নাই মানে গেম নায়ে দিলি। কৰিলো।
এ, এইটো ভালে হৈছে, গেমটো নেখেলাৰ পৰা ভালে হৈছে এইটো একদম এই বস্তুটো এটা বৰ আসক্তি থকা বস্তু এইটো।
উম, এ